হেল্ল'?
হেল্ল' ফ্ৰী আছা নে তুমি এতিয়া?
কি কয়?
কি কৰি আছা?
এ এনে বহি আছো। তুমি কি কৰি আছা?
এ মইয়ো ফুৰি আছো ইমান নদী কিনাৰত আহিছো নদীত বহুত পানী হৈ আছে চাব আহিছো।
অ' ভালে কৰিছা দে আমাৰ ইয়াতে যি গৰম।
উম, আমাৰ আমাৰ ফালেতো গৰম আমাৰ ফালে বৰষুণ দিয়া নাই ই উজান ফালে দিছে যে।
অ' আমাৰ এইপিনে ৰাতিুৱা দিছিল বাৰু, বহুত গৰম।
গৰম দি আছে ন' আজিকালি?
এই বা আৰু এই আগৰ কেইদিনতো বা বহুত গৰম দিছে একে গৰমত মানুহ হস্পিতালতো যাবই নোৱাৰা তুমি।
হস্পিতালতো গোটেই এইয়াই একেইটাই বেমাৰ চলি আছে না।
এই মানুহ পুৰা ভ গৰমৰ কাৰণে মানুহ পুৰাে একে ভৰ্তি হৈ আছে।
উম, বেছিভাগ জ্বৰৰ জ্বৰ জ্বৰ।
জ্বৰ হৈছে অ', মানুহৰ মানে ঘপকে বহুত গৰম পাই গ'ল ন'।
উম, অচানক গোটাই লেতেৰা পানী আহি আছে।
উম।
খবৰ আছে মোটামুটি। কি কৰি আছা এতিয়া এতিয়া কি কৰি এতিয়া কি কৰি আছা?
এনেই বহি আছোঁ অকণমান ফেনৰ তলত।
অ'। বাকী আৰু বেলেগ কিবা কৰি আছা নেকি এক্সট্ৰাকে?
এক্সট্ৰাকৈ নাই কৰা কৰিমহে।
কি কৰিবা?
ভাবিছোঁ তাকে বিজনেছত
বিজনেছ কৰিবা নে জব টপ কিবা হেৰি
নাই নাই বিজনেছ কৰিম চাগে।
কি বিজনেছ কৰিবা?
হা?
কিহৰ বিজনেচ কৰিবা কি বিজনেচ কৰিবা?
কিহৰটো এতিয়ালৈকে ভবা নাই বাৰু।
ভাবা নাই মানে। ইণ্টাৰেষ্ট কিন্তু ইণ্টাৰেষ্ট কিবা হেৰি কিবা হেৰিত ইণ্টাৰেষ্ট আছে কিবা জব-তব কৰিব?
তেনেকুৱা আছে বাৰু।
কি আছিলে?
মানে কি কৈছা বুজা নাই আকৌ কোৱা?
মানে কি জব জব-টপ কৰিব আশা নাই মানে কিবা হেৰি নাই মানে?
অ', মোৰ আশা?
অ', তোমাৰ সপোন
জব পোৱা আশা নাই ইমান চোকা নহয় মই।
উম, মানে মোৰ নিচিনাই ন'?
একেই দিয়া। আমি বিজনেছতে ঠিক আছোঁ।
অ', বিজনেচ কৰিব লাগে এবাৰ হয়, এবাৰতে আহিব ন'হলে এবাৰতে যাব না?
যাব।
আহিব ন'হলে যাব।
যাব যিকোনো এটা হ'ব।
উম। ময়ো কৰি আছো এইবাৰ কিবা দোকান চলাই আছো মই।
অ', মইও সেই দোকানৰে দিম চাগে দোকানে ধৰা। গেলামাল দোকান।
অ', মইও গেলা মাল দোকানে কৰোঁ।
ময়ো গেলামালে দিম ধৰা আৰু।
লগ লগতে ইলেক্ট্ৰিচিয়ানৰ কামো কৰোঁ।
ভাল ভাল।
উম। তুমি দোকান দিবা ন?
মোৰ দোকানে দিম ধৰা আও।
কোনখিনিত?
কোনখিনিত দিম মানে আমাৰ ঘৰৰ ওচৰতে দিম আৰু ধৰা ক'বাত।
উম। ঘৰৰ ওচতে দিবা না। ঠিক এ কৰি থাকা ন। নকৰিলেতো আৰু এনে বেকাৰ বহি থাকি লাভ নাই না।
লাভ নাই। আজিকালি পইচা নহলে একো নাই।
পইচা। পইচাৰ কাৰণেতো চবে মাথা মাৰি আছে না। এ যেনেকে আমি মাথা মাৰি আছো বৰ্ত বৰ্তমান। পইছা। তোমাৰ টাস্ক কিমানটা কমপ্লিট হ'ল?
এ মই বেছি হেৰি খোলাই নাই। এই এইটো বিষয় নাপাতো নেকি।
হা। হা। হা। অ। অ।
নাই। প্ৰব্লেম নাই পাতিলে। মানে আমি টো কোৱা নাই না। কিহৰ টাস্কৰ বুলি কথা মানে
অ। অ। অ' বেছি দিন হোৱা নাই আজি এ এ কালি মই তোমাৰ আজি এশ দছদিনমান হ'ল।
তোমাৰ মানে হেৰি একচেপ্ট কৰা কিমান দিন হ'ল?
মোৰ মা এয়া মেছেজত ক'ম দিয়া।
আচ্ছা।
বুজিছা?
বাকী ঠিক, ভাত পানী খোৱা নাই। মাত্ৰ টোপনিৰ পৰা উঠিলো। এ ৰাতি উ ৰাতি শুতে- শুতে মোৰ দুটা -আঢ়াইটামান বাজি যায়।
দেৰি হয়।
কি কৰিম আৰু। বেৰোজগাৰ মানুহতো। গোটেই দিন উ- বেৰোজগাৰ কৰি থাকো। ৰাতি টোপনি নাহে।
ধেৎ।
বাকী ঘৰ ক'ত তোমাৰ?
মোৰ ঘৰ ঠেলামা। ঠেলামা।
অ ঠেলামা। ঠেলামা চিনি পাৱ? অ মোৰ বাক কাৱৈমাৰীত বিয়া দিছে ন।
কাৱৈম উম। ঠেলামৰা আগফালে আছে কাৱৈমাৰিত। তোমাৰ ভাগৰ
হা।
তোমাৰ ঘৰ ক'ত?
মোৰ তোমাৰ তেজপুৰত।
তেজপুৰত। তেজপুৰ কোনখিনিত?
তেজপুৰ মিছন চাৰিআলিৰ ওচৰতে, আৰু ধৰা।
অ'হ। মোৰো মানে ঠেলামাৰা ওচৰতে মানে। এইটো এই গাঁৱৰ নামটো ক'লে চিনি নাপাবা চাগেৱ সেইকাৰণে ঠেলামাৰা ক। আশে-পাশে মানে ঠেলামাৰা আশে-পাশে আছে। উম। আহিছা নে কেতিয়াবা ঠেলামৰাৰ ফালে?
ঠেলেমাৰা পিনে গৈছো। অহ। এই বা হতৰ তালৈ গ'লে এইপিনে যোৱা হয়। ঠেলেমাৰা বজাৰলৈ যোৱা হয়।
অহ। অ।
আকৌ ঠেলামৰা পিনে বেজ এটা আছে যে কোনোবা
কি? কি? কি? বেংক?
বেজ। বেজ। মানে যে কিবা হেৰি কৰে যে।
অ' জাৰা -জাৰা -ফুকা কৰে যে।
অ, অ, অ,
উম,
সেই তালৈ
নাই আমি এইবিলাকত মানে ইমান হেৰি নকৰো বেজ তেজৰ ওপৰত। বিশ্বাস নক নকৰো নাই মানে, উম, উম, মই নিজে গম পাইছো নাই, মই নিজে প্ৰুভ পাইছো যে এইবিলাক একোৱেই নাই।
একোৱেই নাই ন।
অ, তাৰ পৰাই মই কিবা হেৰি নকৰো, মই নিজে প্ৰুভ কৰিছ হা, কিবা ঝাৰা ফুকা কৰি আছিলে মানে কিবা দাঁত দাঁতৰ পৰা বোলে কিবা পোকা অলাব হে, ঝাৰা ফুৰা কৰি জাৰা ফুৰা কৰিছে মই ত কিবা লুকাই, লুকাই হা চাইডৰ ফালে পিছল হ'ল ৰখি কিনে চাই আছো, হাত, হাতৰ হাততে কিবা কিবা ঘৰৰ পৰা এ পৰা লৈ আছে এই সৰু সৰু ক'লা ক'লা পোকা লৈ আছে পোক লৈছে পোক আনি কিবা তোৰ হাত হাতৰ একদম চুকত একদম লুকাই ৰাখিছো, হাতৰ একদম কিবা হেৰি কৰি হা, কা, মই খুজিলো এইটো হাতত কি আছে আপোনাৰ, ক' ক'ত, ক'ত, ক'ত, কি কৰিব কিন্তু পেলাই দিছো চিতিকি পেলাই দিছে হা মই উঠাই লৈ কিন্তু দেখাইছো। এ, আপুনি কি আনিছে কিবা এইটো আপুনাৰ কিবা পৰি গ'ল নেকি।
ধেইট-তেৰিকা।
একদম চুপ-চাপ মোৰ ফালে দুই তিনিবাৰ এনেকে একদম কিবা হেৰি খাতৰানাক কলকেইটা দিছে যদি কেনে একদম চুপ-চাপ গোচি গৈছে, উম, উম, এই তাৰ পৰা মই তেতিয়াৰ পৰা মই বেচ তেনেকৈ বিশ্বাস নকৰো। উম, হয়, হয়, হম বেয়া ধৰিছো তাক। এই যোন- বেজ যোনে বেজ আছিল না, সি আমাৰ কিবা হেৰি খুৰা নে কি আছিলে মানে কিবা হয় মানে আমাৰে ৰিলেটিভ অলপ-চলপ মানে।
অ, অ,
তেতিয়াৰ পৰা ই মোক চাই পালে, মানে এক্দম দুশ্মনৰ নিচিনা কিবা বিহেব কৰি থাকে। অ, বেয়া হ'ব মানে, বহুত মানুহৰ আগতে মানে তাক কিবা হেৰি এক্সপজ কৰি দিছো ন মই
আহ, তাৰ পৰা মাথা চাগে গৰম গৈছে।
গৰম এ, এইবিলাকত মোৰ মানে আগৰ পৰাই মানে ইমান হেৰি নাই, বিলিভ নাই মানে বিশ্বাস নাই। মই মানে উম, মোটিব হ'লে মই এইবিলাকত নাযাওঁ চিধা‌ ডাক্তৰৰ ঘৰত যাওঁ। ডাক্তৰক অ, ডাক্ত তৰতে যাব লাগে সঁচা, কিবা এই কিবা কুকুৰে-চুকুৰে মানুহে বোলে। লোক কিবা, কুকুৰে কামোলে কিবা বেজক দেখাই। ইহেজনক-সেইজনক এই কিয় দেখাব লাগে পাছত চৌবিশ ঘণ্টাৰ ভিতৰত ইনযেক-অ, চৌবিশ ঘণ্টাৰ ভিতৰত এটা ইন্জেকশ্যন ল'ব লাগে, এইটো নললে এনেই মৰিব ই উম, আৰু কিবা বোলে সাপে কামুৰিলে বোলে, কিবা-কিবি- কৰি থ গতিকে কৈ থাকে ঝড়া ফুকা কৰিব বোলে, বিশ অতৰাই নোমাই দিওঁ। এনেকুৱা হ'ব হয় নেকি হে উম,
তোৰ যাৰিলে ওলাই আহিব দে
উম, এনেকে মৰিছেটো আমাৰ ফালে কেইবাটাও মৰিলে।
এন্তে ডাক্তৰত নাযায় কিবা, এই বেজক মাত ইক মাত একক মাত মানে এনেকুৱা কৰি, কৰি, কৰি, কৰি, ঢোকালে কেইবাটাও ঢোকাইছে আমা কুকুৰে কামোৰে ঢুকালে, এ সাপে কামুৰিছে আৰু বহুত এনেকা আ, বহুত কি চছেোন কেতিয়াৰ পৰাই মানে মই ইমান হেৰি নক কৰো বিশ্বাস নাই। কেতিয়াবা পাই গ'লে হাতে লতে ধৰা পাই গ'লে না বেলেগ বেলেগ টাইপত একদম চিধা দৌৰা দৌৰাম
অ' বহুত খং আছে মোৰ।
দে
এনে দুই নম্বৰী কেলে কৰিব লাগে ইহ'তে। আজি মানে ইমান কিবা হেৰি টেকনলজি থকা টাইমতো মানে আমাৰ মানুহ খিনি মানে বুজি নাপায় কেইটা কথা।
উ
অ' তুমি নিজে ভাবি চোৱা না, ইমান টেকনলজি কিবা উন্নত হৈ গ'ল। আমাৰ ক'ৰ পৰা আমি পৃথিৱীৰ পৰা এয়া চন্দ্ৰলৈ মহাকাশৈ যাব পাৰো। ইহতে ফচি আছে, এই জাৰা ফুকা কৰি ইয়াৰ পৰা তালে তাৰ পৰা কি কি কৰি আহ সিহ'তে। সিহ'তে বুজি পায়। এইবিলাক চালে মানে ম মাথা চাথা গোটেই গৰম হৈ যাম। অন্ অন্ধভক্তি বুলি কয় ন অন্ধভক্তি একেটকে কয় একেটকে কয় অন্ধভক্তি এতিয়া বেজে তোমাক কৈ দিব যে তুমি গোটেই দিনে ৰাতিয় এটা গছৰ ওপৰত তাৰ পিছত গছৰ ওপৰত উঠি কিনে বহি থাকিব লাগিব আৰু কিবা কিবি আজি বকি থাকিব লাগিব। তুমি কি একে বকি থাকিবা নেকি তাৰ কথা শুনি।
ত
চেংঙা কথা কুটক উম, ফটুৱা মানে নকবা আৰু।
অ' বাকী তোমাৰ দোকান খোলা কিমান বছৰ হ'ল?
হা -হা -মোৰ দোকান খোলা। উ মই যেতিয়া ক্লাছ এইটত পঢ়োঁ না তেতিয়াই দেউতাই খুলিছে দোকান, এতিয়াও চলি আছে। উ হু এতিয়া মই এতিয়া মোৰ টুৱেণ্টি থ্ৰী। তোমাৰ, তোমাৰ, তোমাৰ, কিমান?
এইট এইটিন প্লাছে বাৰু।
অ' এইটিন প্লাছ মানে না।
উম বি এ পঢ়ি আছো এইবাৰ।
অ' ঠিকে আছে মই বি এ বাৰু পঢ়া নাই, মই হাই ছেকেণ্ডেৰী লৈকে পঢ়িলো।
এই নাই একোৱা
হা
মেট্ৰিক পাছ লাগেই বাৰু, হায়াৰ ছেকেণ্ডেৰী পাছ আছেতো ন?
হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মই আই টি আইত সোমালোঁ।
অ' এতিয়া টেনচন নাই হাই ছেকেণ্ডেৰী পাছ যদি।
উম, টেনচন নাই মানে কি আৰু কৰিম মানি বেৰোজগাৰ মানুহ। বেৰোজগাৰ ফালে যাই থাকো। হুম
আই টা আই ক'ত পঢ়িলা?
আই টি আই ঢেকেজুলি কিবা হেৰি তেজপুৰত যোনটো আই টি আই। উম কলেজ টো আছে না তাৰে ব্ৰেঞ্চ হয় ঢেকিয়াজুলী খুলিছে যে তাতে। গভমেণ্ট গভমেণ্টটো নহয় কিবা হেৰি প্ৰাইভেটটো প্ৰাইভেটটো।
অ' আচ্ছা এই কেতেকী বাঢ়ীতো ন?
উম প্ৰাইভেটতো কৰিম ন আমি গভৰ্মণ্টে চান্স পাম নেকি? ইমান চোকা পোৱালি আমি বহুত চোকা হয় ন আমি সেইকাৰণে আমি গৰৰ্মেন্ত চাঞ্চ নাপাওঁ। সেইকাৰণে কিবা প্ৰাইভেটতো যাব লগা হ'ল
যাবলগীয়া হ'ল
উম বাকী তুমি কি কৰি আছা বৰ্তমান?
এতিয়াতো মই একো কৰা নাই বাৰু কৰিব লাগিব ধৰা এতিয়া মই স্কুটি এখনো ল'লো ন
ত' আইটি আই কৰিবা বুলি আইটিযাই কৰিবা নেকি?
আই টি আই কৰিম বুলি ভাবিছোঁ এইটো তোমাৰ আই টি আই কৰিলে বোলে আজিকালি পইচা লয় বোলে
অ পইচাটো ল'বই ন প্ৰাইভেটত পইচা পইচা অলপ ল'ব
নহয় নহয় তোমাৰ চৰকাৰীটো পইচা লয় বোলে।
চাকৰিটো চৰকাৰি টো কথা গম নাপাওঁ মই
অ মোৰ ঘৰৰ ওচৰত দাদা এটাই কৰিছিল ন কি তাক তাক সুধিলোঁ তাৰ পৰাৰা একচল্লিছ হাজাৰ টকা লৈছে মানে গোটেই একে আৰম্ভণিৰ পৰা শেষলৈকে আৰু
এতিয়া কেইবছৰ ক্ৰছ চৰকাৰীটোত
জানো সেইটোহয়ে গম নাপালো
নাই আমি যোনটো প্ৰাইভেট আছিল ত প্ৰাইভেটত দুই বছৰীয়া ক্ৰছ দুই বছৰত কিমান ধৰা ষাঠি হাজাৰ মান লয়
অ', এই চৰকাৰীটো তোমাৰ দাদাটোৰ পৰা একচল্লিশ হাজাৰ টকা লৈছে।
আজি আছে মানে প্ৰায় মানে চৰকাৰীটো অলপ দাম আছে না। এ প্ৰাইভেত প্ৰাইভেটতো অলপ মানে হেৰি থাকে ন' যিকোনো ঠাইতে।
উম।
ত কৰিলো আৰু কিবা এটা আই টি আই কিবা ক্ৰছ এটা কৰি লোৱা আৰু বহুত এতিয়াতো বহুত ক্ৰছ ওলাইছে এতিয়া
উম উম
আমাৰ টাইমত তিনিটা ট্ৰেড আছিলে এটা ইলেক্ট্ৰিচিয়ন আৰু মোবাইল আৰু ফিচাৰ বুলি কিবা এটা আছিলে